হেল্ল'
হেল্ল'
কি কৰিছা?
হেল্ল'
অঁ হেল্ল' কি কৰিছা?
অঁ আছো ৰ ভাত খাই উঠিলো এইমাত্ৰ।
অ কিহে দি খালি?
এ টেঙা আঞ্জা তাৰে পিছত এ কচু, আলু
অহ
সেনেকৈ বনাইছিল মায়ে থপথপয়াকে।
অহ
অহ, সেনেকে খালো আৰু পুই -শাক ভাজি
ঠিকে আছে দে।
তই খাই উঠলি?
অহ, মই খালো ৰহ এইমাত্ৰ।
অহ এতিয়া কি কৰছা?
আছো মোক সোধবা লাগে কিহে দি খালো?
কি অহ তই কিহেদি খালি?
খালো তোৰ এইয়া তিতা কেৰেলা ভাজা
অহ
উম, আৰু নিমতি তিতাৰ ভাজাৰ আঞ্জা।
নিম তিতাৰ আঞ্জা?
নিম তিতা পাতৰ থপথপয়াকে পোৱাকে বনিাইছিলো আজি অহ।
অহ - অহ - অহ
থপথপয়াকে মানে কি জানা নাই কিছুমান বস্তু মানে জানবা লাগে কেনে হেন ধৰ মানে মোকো সুধলি হয় নাই নহয় তেতয়া মানে মানুহ এটাক মইতো সুধছো কি দি ভাত খাইছা ত 'তও মোক সুধব লাগে মই কেহেদি খাইছো।
অহ
হয় নে নহয়?
হয় দে।
উম, মাই কি কৰচি?
মায়ে শুবা গেছি ৰহ।
মাই শুবা গেছি?
অ',
অহ, বস্তু - চস্তু বিলাক মিলাপ্ৰীতি কৰা হল?
অহ, হল।
উম, মিলাপীতি কৰলাক বস্তু -চস্তু বিলাক।
কৰা নাই নেকি গম নাপাও ৰহ।
অহ, মিলাপতি কৰাই নাই।
অহ, নাই।
উম, গাখীৰ -চাখীৰ খালাক না?
নাই খাৱা আৰু ভাত খালাক হে এই মাত্ৰ।
অহ, আমাৰ বোলে ছাগলটো বোলেছোন গাভিনী হৈছিল পোৱালি দিলাক নে নাই?
নাই দিয়া ৰ গাভীন হৈছিনে নাইবা।
অহ, গম পোৱাই নাই?
নাই হোৱা বুলি কৈছিল আনাওতে কিনি এতয়া কিবা পোৱালি দিয়াই নাই।
অহ আছে দে আৰু- আৰু দেখোন নতুন ছাগলী কিনিম বুলি কৈছিল মাই নতুন ছাগলী কিন দিলে নেকি?
কৈছিল ৰ' কৈ থৈ দিছিল এ যাৰ পৰা আনিছিল এটা ছাগলীটো আৰু কাবাক - কাবাক কৈ থৈ দিছি দাম নিমিলে
অহ
অ
আনিবা লাগে আনি কেনে হে কৰিবা লাগে যদি মিলে আনিবা দিলে হ'ল আৰু
আহ আনব কিজানী ৰ কৈছে মায়ে
উম
উম
কালিলৈ লই আহিব লাগে ইমান দিন ৰখি লাভ নাই।
তাকেইতো চাই আছে অ চাই আছে ৰ আৰু মুৰ্গী চুৰ্গীও চাই আছে।
অহ অহ অ হয় দিয়া আনবা লাগে মুৰ্গী ছাগলী
চাগল অহ
অহ কি কৰিলি ডাইৰেক শুনাই পালো মই
মে
উম নহোৱা হলে চাবি আৰু
নহয় দে এ মায়ে অলপমান সেই যি যি কাম কৰি থাকে।
উম। কলে ভাবি
নাযায় হলেও কাষতে বহি কেনে সেই কৰি থাকে, জি টি কাম। থাকে ৰুমত থাকে।
বাৰু ঠিকে আছে চাও যদি নোহোৱা হয়।
কিয় নহোৱা হব আকৌ
আ মই কথাটো শুনা পালো না এতে
কাট কাটে না কাটে সিদিনাখনে মনুবাৰো হৈছিল এনেকুৱা
অ
উম।
হয়ে হয় মানে কিছুমান মানে অ অ ৰাতিপুৱা যাব লাগিব কালি আক আ ন সোমবাৰ কালি আকৌ যাব লাগিব যাই কিনে কাম আছে খালি।
অহ। ময়ো কালি ওলাই যাম ৰ একবাৰ তলৰ ফালে কাম আছে।
উ কি কাম আছে
এ জেৰক্স কৰিবা লগা আছে ৰ কিবা
অহ
উম।
ফ ফ্ৰণ্ট পেচটো ইমান নললোৱাই নাই
নাই ওলোৱা আৰু কালি যাম ওলাবা।
অ।
উ
ঠিকেই আছে দে যাবি।
উম আৰু এই ফটো এখনো বনোৱাৰ কথা সুধি আহিব লাগিব ৰ কিমান লয় কি?
অ কি ভ
দাম সুধিব এনে কিবা কিবি ফটো আছে, সৰুৰে এগিলা খান ধুই আনিম বোলো ধুই আনিবা দিম সুধিছো তাকে কিমান কি দাম লয় সুধি আহবা লাগব আৰু কালি
অ ঠিকেই আছে শনবা আক ফোন চোন কৰা নাই।
তাহাঁতক মায়ে কৰিছিল নেকি একবাৰ
উম।
আচ্ছা খাৱাই নাই কি জানি এতে
অ ভিন ভিন নব আহি পাল নাই ইমান দেৰি হ'ল
আহইছি বোলে ভীন্দও
চ নেকি কৈছ আহা আহা বুলি
আহ অ গা ধুই আছিল গলে আহি
ঠিকেই আছে কালি স্কুল আছে ত আৰু
অ স্কুল স্কুল নাই ৰিজাল্ট দিব খালি
কালি দিয়াৰ কথা আছিলি ন ৰিজাল্ট
অ কালি দিব ৰিজাল্ট।
ঠিকেই আছে।
উম
এতিয়া বহিছো সেইখিনি চাবি কিমান নম্বৰ পাইছি কি পাইছে তেতিয়াহে গম পাবিনে কিমান নম্বৰ পাইছে কিমান
অঁ চাঁব লাগিব ৰ সিটো গতে লিখি আহা বুলিয়ে কৈছি
অঁ ঠিকে আছে
উ এটাও এৰি অহা নাই বুলি কৈছে কালি ক্লাছ নকৰে আৰু ক'ত কালি বহে দিব জাল
কালি ৰিজাল্ট দিব নেকি
অঁ
অঁ ক্লাছ মানে মঙ্গলবাৰৰ পৰা কৰিব।
আহঁ
উম ঠিকেই আছেমান টিশন আছে ন নাই কালি
টিউশচন আছে চাগে কালি সোমবাৰ।
অঁ কালি ম টিউশচন আছে কালি আহিব
অঁ আহিব আজিও মিটিং আছিল বোলে। কিবা গতৰ তাতে গৈছিল গধূলি।
অঁ আজি আজি কি গটৰ মিটিঙত গৈছিল নেকি আজি কি গটৰ মিটিঙত গৈছিল।
আহ মিটিং আছিল মিটিঙত গৈছিল গধূলি।
অঁ ঠিকেই আছে দে।
আহঁ
অঁ কি বাবুক লৈ গৈছিল নেকি।
আহঁ তাকো লৈ গৈছিল জঠ জেঠীমা হাতৰ দাদাকেও গৈছিল। সেইকাৰণে কিয় গেছি আৰু
অঁ অঁ সেইতিমাত্ৰ বাইদেউ ফোন চোন কৰা নাই ইয়াতে
নাই এতিয়া কৰা নাই ৰা দুপৰীয়াই কৰিছিল।
অঁ।
এতিয়া গধূলি কৰা নাই আৰু
অঁ তাকে মই বোলো সিহঁতৰ সবৰ চবৰ লোৱা নাই বহুত দিন খ চন বা কৰিল না নাই।
আহ কৰছিল দুপৰীয়া
অঁ
এতিয়া গধূলি কৰা নাই আৰু
আহঁ ঠিকে আছে দেিয় আজি সিহঁতৰ বাবু আহা বুলি কৈছিলে জঠীমা সিহতঁৰ বাইদেউ তোৰ বাবু
আমাৰ ঘৰত
অঁ আহিছিল বোলে চাইকেল চলাবা।
আহঁ
তাৰপিছত। চ চলালাক নেকি অলপ সময় চাইকেল নাই কি সেনেকে। কৈছিল দেখোন মোক মায়ে।
অঁ এতিয়া আহিছি চাগে নেকি আমাৰ ঘৰত অহা নাই এনে ৰাস্তাতে চলাইছে কিজানি চাইকেল।
হয়। হয় আমাৰ ঘৰত আছিল মায়ে মোক আহা আহা বুলি কৈছ দেখোন অঁহ।
তে আহিবওঁ পাৰে মই মোলোহঁতৰ ঘৰ পৰা আহিওঁতে দেৰি হৈছ না।
অঁ তই কোনোবা এটা ঘৰত গৈছিলি নেকি।
অঁ তাতে গৈছিলো না দুপৰীয়া। এনে গেইছিলোঁ।
অঁ।
তাত ভাত খাঁব মাতিছিল।
অঁ কিদি খলা।
হেৰি টেঙাৰ আঞ্জা।
তেঙা আজ্ঞা দি।
উম।
অহ। ঠিকেই আছে দে।
অ'হ।
এতিয়া কি, কালি কেইটামান বজাত যাবি?
কালি, আগবেলাই যাওঁ নে পিছবেলাই যাওঁ বা? ঠিক হোৱাই নাই, ৰ
অ'হ। অ, পিছবেলা মানে যাবি, গেলি-গেলি। আগবেলা যোৱাতকে আগবেলা এ ন আজিকালি বহুত গৰম না, বহুত ৰ'দ দিয়ে, সেইকাৰণে আগবেলা যোৱাত। পিছ-পিছবেলা তিনিটামান বজাত যাবি।
অ'হ।
পিছবেলা তিনিটামান বজাত গ'লি
উম।
অ, তেন এনেই তিন, তিনিটা, চাৰিটামান বজাত যাবি।
অ'হ।
তিনিটা, চাৰিটামান বজাত গলি বঢ়িয়াকে মানে। কামটো কৰিলি, কামটো কৰি গুচি আহিলি, আহি কিনে এতে ধৰা, এ মানে যিটোৱে যাব আছে সেইটো। কৰ'বাত।
অ'হ। জিক্স ক অহ--অহ।
উলিয়াই কেনে ধুনীয়াকে, কাম-চাম কৰি কেনে আৰু এইফালে যদি কিবা মানে, দিবাও পাৰে দি।
অ'হ।
সেইখিনি লৈও আহিলি।
অহ, লৈ আহিব লাগিব, অহ হয় দে।
উম, কাৰাৰ কিছু। কাৰণ কিছুমান বস্তু সেনেকুৱা আছে না, দিব লগা বস্তু বহুত থাকেতো।
দিব লগা বস্তু আছে বা আনিব লগা বস্তু বহুত আছে বজাৰৰ পৰাই।
অ, আনিব লগা বস্তু থাকলে, সেইটো বাৰু সেইটো নিজৰ কথা।
অহ।
হয় ন নহয়, সেইটো আনব লাগে, সেইটো নিজৰ বস্তু নিজে আনব লাগে।
অ।
হয়না-নহয়?
হয় দে।
আজিকালি পইচা আহিয়ে থাকে।
আহি থাকে, যায় থাকে, পইচা খালি হাতত আহিলি হ'ল। কেতিয়া নহোৱা হয়, গমে নাপায়।
অ', ঠিকেই আছে।
ছে এই তানে নাই পইচা।
উম। ঠিকে আছে দে।
অ'।
পইচা নো কি? পইচা এটা হাতৰ ময়লা।
অ'।
হয় না নহয়? আজি আছে, কালি নাই।
উম।
সেইকাৰণে আৰু এইগিলাখনৰ কথা ইমান চিন্তা কৰিকেনে লাভ
লাভ নাই আৰু। পইচা আহিব-আহিব, যাব সেয়ে আৰু্
যাবি, যাই কেনে নিজৰ কামটো কৰবি।
অ'।
সেইটোৱে যথেষ্ট।
তে যথেষ্ট। য- দে তে। হ'ব দে।